হেল্ল'
হেল্ল'
অহ' শুনিছনে?
অ' অ' শুনিছোঁ।
কি কৰিছোঁ।
আছোঁ এনেই, তই?
অ' মইয়ো এনেই আছোঁ। বাকী ভাত ভাত পানী খালি?
অহ' কেতিয়াবাতে খাইছোঁ। তই?
উম, খালোঁ, খালোঁ। বাকী আজি এটা মানে তোক বোলোঁ প্ৰশ্ন এটা মানে বিষয় লৈ কথা পাতোঁ। সুধিব পাৰিমনে? মানে আজি কি হ'ল মই ইণ্টাৰনেটত এনেই কিবা চাই আছিলোঁ। চাই থাকোঁতে তাত মানে অনলাইন আৰু অফলাইন শিক্ষাৰ বিষয়ে বৰ ধুনীয়াকৈ আলোচনা কৰিছে বহুত ধুনীয়াকৈ বুজাইছে। ভিডিঅ'টো চাই মোৰ মনত এটাই প্ৰশ্ন আহিছিল কি অনলাইন মানে আচলতে কোনটো শিক্ষা ব্যৱস্থা বেছি ভাল। তই কি ভাব কোনটো ভাল? অনলাইন ভালনে, অফলাইন ভাল?
মানে বৰ্তমান এইটো খুব প্ৰচলিত বিষয় হয় আৰু ভাল বিষয় টো অ' মোৰ মতে দুয়োটাৰে নিজৰ নিজৰ সুবিধা আৰু টো অসুবিধা আছে। অ' এটা আনটোৰ সম্পন্ন বিকল ল্প বুলি ক'ব নোৱাৰি মানে এ একদম অল্টাৰনেটিভ বুলি ক'ব নোৱাৰোঁ আৰু।
ঠিকেই কৈছ তই বাৰু! বিশেষকৈ কভিডৰ সময়ত যেতিয়া আমাৰ ক'ৰোণা আহিছিল। তেতিয়া অনলাইন শিক্ষা আমাৰ বাবে মানে বহুতেই বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছিল আমাৰ জীৱনত, কোনেও ক'তো ওলাব পাৰা নাছিল। তেতিয়া এনেকুৱা আছিল যে অনলাইনেৰে চব হ'ব আৰু হৈছিলো অনলাইন ক্লা ছ, আনকি অনলাইন পৰীক্ষাও হৈছিল। ঘৰত বহিয়ে ক্লাছ কৰিব পাৰা গৈছিল। সেইবোৰ সুবিধা হৈছিল আৰু অনলাইন ক্লাছ ক'ৰোণাৰ টাইমত, হয়নে নাই ক?
যদি অনলাইন শিক্ষা নাথাকিলেহেঁতেন তেন্তে সেই সময়ত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত ব বহুত ক্ষতি হ'লহেঁতেন মানে বহুতখিনিয়ে লোকচান হ'লেহেঁতেন। উম পঢ়িবলৈ সেই দুবছৰকৈ ল'ৰা ছোৱালীবোৰে বিদ্যালয়লৈ যোৱা নাছিল। তাৰপিছত একোখিনি মানে পঢ়িব নোৱাৰিলেহেঁতেন। এই অনলাইন ক্লাছৰ বাবে তেওঁলোকে এইটো বস্তু সুবিধা হৈছে।
উম, সেইটো হয় আৰু যদি মই ক'বলৈ যাওঁ অনলাইন শিক্ষা শিক্ষাৰ এটা ডাঙৰ সুবিধা হ'ল ক'বলে গ'লে। তই মানে যিকোনো ঠাইৰ পৰা ক্লাছ কৰিব পাৰিবি, সেইটোৱে মানে ডাঙৰ সুবি আৰু তোৰ মানে যোৱা, আহা যোৱা সময়টোৰো খৰচ বাচি যায়। যাব নালাগে, তই বোলে আজি বোলে মই বোলে মামাহঁতৰ ঘৰলৈ যাওঁ আজি যাওঁ, তই গলি মামাহঁতৰ ঘৰলে। তাতো তই অনলাইন ক্লাছ কৰিব পাৰিবি, কিন্তু যদি আমাৰ অফলাইন হয় তেতিয়া কিন্তু তই কৰিব নোৱাৰিবি। তেনেকুৱা আৰু বহুত বস্তু আহি যায়, হয়নে নাই কওঁ?
আৰু ইয়াৰ উপৰিও অনলাইন ক্লাছৰ যিখিনি ৰেকৰ্ডিং থাকে সেই ৰেকৰ্ডিং থাকিলে পিছত আকৌ চাই বিষয়টো বুজি ল'ব পাৰি। মানে ক'ভিডৰ টাইমতো এনেকুৱা বহুত ভিডিঅ' ওলাইছিল, য'ত যোনখিন মানে আমি আ যিখিনি সময়ত আমি চাব বিচাৰো সেইখিন সময় চাব পাৰোঁ, লাইফ। ক্লাছ চলি থাকিলে লাইফ চালোঁ আৰু যদি আমি কিবা কাৰণত চাব নাপালোঁ, সেই ৰেকৰ্ড ৰেকৰ্ডিংখিনি থাকিলে আমি পিছতো চাব পাৰো।
উ। এইটো কিন্তু তই ঠিক কথা কৈছ। এতিয়াও এনেকুৱা বহুত শিক্ষয়িত্রী আছে ইউটিউব, অনলাইন ক্লাছ আৰু বিভিন্ন মানে শিক্ষাৰ ওপৰত মানে জড়িত নতুন-নতুন বিষয় শিকায়। ইউটিউবত এনেকুৱা বহুত আছে। শিক্ষক শিক্ষয়িত্ৰী যিবোৰ ইমান ধুনীয়াকে বুজায়, ভালে লাগি যায় বুজি আৰু কিছু কিছুমান তোৰ এপো আছে, য'ত তোৰ পইচা দিব লাগে। কিন্তু বেছি নলয় সিহঁতে একদম মানে দিব পৰা মানে যাতে পৰিয়ালে দিব পাৰে তেনেকুৱা ধৰণৰকে পইচা লয় পইচা লৈ কিনে তেনেকে দিয়ে, সেইবোৰ ভাল হয় আৰু।
হয়, কিন্তু এই কথাটো আৰু পৃথিৱীৰ এ মানে যিখিনি পৃথিৱীৰ নামিককৰ মানে যিবোৰ ক্লাছ আছে, সেইবোৰো মানে এতিয়া অনলাইনতে সহজতে মানে উপলব্ধ আমি কৰিব পাৰো। যিখিনি আমি অ শুনিবলৈ পাওঁ কি এওঁলোক মানে ভাল শিক্ষক হয় আৰু এওঁলোকৰ পৰা ছাত্ৰ ছাত্ৰীয়ে শিকিলে বহুতখিনি শিকিব পাৰে, তেওঁলোকৰো আমি ভিডিঅ' অনলাইন নতে চাব পাৰোঁ সহজতে মানে বস্তুবিলাক অ এতিয়া পায় যাওঁ।
উম কথাটো কিন্তু হয়, আৰু ক'বলে গলে অনলাইন শিক ক্ষাৰো কিছুমান মানে অসুবিধা আছে।
অহ। নাথকা নহয় আছেই কিন্তু, সকলো ছাত্ৰ ছাত্ৰীৰ মানে ওচৰত ভাল মোবাইল মোবাইল বা লেপটপ আৰু অ যিটো বস্তুৰে আমি চাব লাগে সেইটো হ'ল ইণ্টাৰনেট, ইণ্টাৰনেটৰ সংযোগো নাথাকে বিশেষ কৈ গাঁও অঞ্চলত এই সমস্যাটো বেছি দেখা যায় যিবোৰ মানে ভিতৰুৱা অঞ্চল তাত এই নেটৱৰ্কৰ সুবিধাটো নাথাকে আৰু তেওঁলোকে কে অঁ অনলাইন ক্লাছবোৰ ভালদৰে মানে উপলব্ধ কৰিব নোৱাৰে।
এইটো হয় কিন্তু আৰু ইণ্টাৰনেটৰ সমস্যা, যিবোৰ বহুত ভিতৰৰ গাঁৱৰ হয় তাত ইমান ভালকৈ ইণ্টাৰনেট নাপায়, মোৰ লগৰ এজনে আছে সি মানে যদি গাঁৱলৈ গুচি যায়, সি ইণ্টাৰনেটে নাপায় সি কিবা এটা কৰিবলৈ হ'লে চহৰলৈ আহিব লাগে। সেইটোৱে আৰু বহুত বেছি পৰিমাণে সেই হয়, আৰু ইণ্টাৰনেটটো যদি তোৰ ভাল নোপায় তেন্তে শিক্ষক শিক্ষয়িত্ৰী মাতবোৰ শুনতো স্পষ্ট নহয় তই বোলে এনেকুৱা এটা জেগাত থাকিলি য'ত নেটৱৰ্কে নাপায় নাপায় তাত বোলে তই ক্লাছ কৰিবলৈ বহিলি, বহাৰ পিছত গম পালি তাৰ মাতটো ভালকে শুনাই নাই কি কৈ আছে, সেইকাৰণে এইটো এটা অসুবিধাৰ সৃষ্টি কৰে আৰু ইণ্টাৰনেট ভাল থাকিব লাগিব তেতিয়াহে অনলাইন ক্লাছটো হ'ব। নহলে নহয়, হয় নে নাই?
আৰু এটা ডাঙৰ সমস্যা হৈছে যে মানে ঘৰতে ক্লাছ মনোযোগ ধৰি ৰখাটো বিৰাট ডাঙৰ কঠিন সমস্যা চাৰিওফালে বিভিন্ন ধৰণৰ বিভ্ৰান্তি থাকে মানে চিঞৰ বাখৰ থাকে বা কোনোবা আলহী আহিলে, কভিডৰ টাইমত আৰু আলহী অহা নাছিলে কিন্তু এতিয়া কোনোবা আহিলে যেনিবা আমি মানে আমি মনোযোগটো ক্লাছত ধৰি ৰাখিব নোৱাৰো সেইখিনি সম সময়ত মানে যিমান যি হ'লেও, অলপ হ'লেও অসুবিধা হয়েই ছাত্ৰজনৰ।
উম, তই একদম ঠিক কথা কৈছ এইখিনি। বেলেগৰ কথাই নকওঁ মোৰ কথাই যদি ক'বলৈ যাওঁ কৰোণাৰ টাইমত যেতিয়া ক্লাছ হৈছিলে এতিয়া মই এনেই লগাই থৈ দিওঁ ক্লাছটো আৰু ইপিনিৰ পৰা সিপিনে ঘূৰি ফুৰো খাই থাকো কিবা। তেনেকুৱাকে তই এইবোৰেই হয় আৰু আৰু মানে মোবাইলত যদি তই ক্লাছ কৰ তেতিয়া বহুতো সামাজিক মাধ্যমৰ কিবা কিবি আহি থাকে সেইবোৰ চোৱা যায় থাকে আৰু গেম খেলিব ব্যস্ত হৈ যায় আৰু গেম খেলাত তেনেকুৱা হয় আৰু যদি মই ক'বলে যাওঁ। অনলাইন ক্লাছৰ টাইমত সময়ত তোৰ যেতিয়া পৰিয়ালে এটা ভাল মোবাইল আনি দিছে লেপটপ আনি দিছে। কিন্তু কিছুমান এনেকুৱা ছাত্ৰ-ছাত্ৰী আছে যিবোৰে ব্যৱহাৰ নকৰে। অনলাইন ক্লাছ নকৰি সিহঁতে গেম চাব ছবি চাব এইবোৰ কৰি থাকে। সেইবোৰে এক কৰিব নালাগে আৰু মই ভাবো হয় নে নাই ক?
হয় আৰু সেইবোৰ ক্ষেত্ৰত মানে নিজৰে এটা নিয়ন্ত্ৰণ নাকিলে অনলাইন শিক্ষা বিশেষ ফল নাপায় আৰু মানে নিয়ন্ত্ৰণ থাকিব লাগিব। তেতিয়াহে কিবা এটা ফল পাব অনলাইন ক্লাছৰ পৰা। এতিয়া ধৰি লওক মই কিবা এটা ক্লাছ চাই আছো লেপটপত মানে কিবা এটা ক্লাছ এটেণ্ড কৰি আছো আৰু আনফালে মই মোবাইলটোও চাই আছো তেতিয়াতো মোৰ মূৰতটো একো কো মানে জ্ঞান নোসোমাবই সেইটোতো এটা কথা নহ'ল আমি ভালদৰে মানে এইবোৰ আহ এইবোৰ মানে মগজুত মানে মনোজক দিবা অলপ দিগদাৰ হয়। অনলাইন ক্লাছবোৰত কিন্তু নিয়ন্ত্ৰণ লাগিব
তইতো ঠিকেই কৈছ আৰু এতিয়া যদি মই মানে অফলাইন শিক্ষাৰ কথা ক'বলৈ যাওঁ মোৰ মতে শ্ৰেণীকথাত বহি পঢ়াটো বেলেগে মজা লাগে, আৰু অনুভৱটো মানে একদমেই বেলেগ। মানে মোৰ লাগে আৰু তেনেকুৱা, যেতিয়া অনলাইন হৈ আছিল তেতিয়া এনেকুৱা লাগে। কি আছিল কি কোৰোনাৰ সময়ত কি কিয় হোৱা নাই ক্লাছ, মানে অনুভৱতটো তেতিয়া বেলেগ লাগে যেতিয়া তই বহিবি ল'গৰ লগ লগত তেনেকুৱাকে হয়নে নাই কওঁ।
হয়, হয় একদম আৰু শিক্ষকক সন্মুখতে প্ৰশ্ন সুধিব পাৰি আৰু লগে, লগে সন্দেহবোৰ মানে দূৰ কৰিব পাৰি, কিন্তু অনলাইন ক্লাছত সেইটো নোৱাৰি। মানে লগে, লগে আমি প্ৰশ্নবোৰ সুধিব নোৱাৰোঁ।
উম, সেইটো হয় কিন্তু আৰু তোৰ মানে কেনেকুৱা হয় এতিয়া অফলাইন ক্লাছত যেতিয়া তই বন্ধুৰ লগত আলোচনা কৰিবি তেতিয়া বহু বিষয় মানে সহজ হৈ পৰে কি মই এইটো ধুনীয়া কে বুজি পোৱা যায়, তেনেকুৱা কামবোৰ হয় আৰু সেইকাৰণে ভাল লাগে। যিবোৰ অনলাইন ক্লাছত কি হয় তই কাকো সুধিব নোৱাৰা। কিন্তু অফলাইনত তই আৰু কিছুমান বস্তু এনেকুৱা আছে বন্ধুহে বুজাই দিলেহে বুজিব পাৰি। তেনেকুৱা হৈ যায় কথাবোৰ হয়নে নাই ক।
আৰু কেৱল পঢ়া শুনাই নহয়তো মানে অনলাইন শিক্ষাই চৰি অফলাইন, অফলাইন শিক্ষাই যদি মানে শৃংখলা বা আৰু সহযোগিতা আ সামাজিক আচাৰণ
অ মানুহৰ লগত কেনেকে কথা পাতিব লাগে বা মানে লগ বন্ধুৰ লগত যিখিনি সময় কটোৱা যায় সেইখিনিৰ মানে সেইখিনি বস্তু অফলাইনে শিকায় কিন্তু অনলাইনত সেইবোৰ উপভোগ কৰ কৰাটো কঠিন আছে
সেইটো হয় আৰু আ এতিয়া যদি ক'বলে যাওঁ আজিৰ আলোচনাৰ পৰা আমি এক তাই শিকিলোঁ যে টুইটাৰ বেলেগ বেলেগ সুবিধা অসুবিধা আছে। তেন্তে ভাল লাগে তোৰ লগত বিষয়টোত কথা পাতি। পিছলৈও পাতিম, ঠিক আছে তেন্তে ৰাখিছোঁ।
অ', অ', ঠিক আছে।